শুনিছা? অ, শুনিছা? শুনিছা? অ, কোৱা, বি, এই কি কৰি আছিলা?
আছিলো এনে, তুমি কি কৰিছা?
মই ময়ো এনেই মোবাইল চাই আছিলো।
আটচ্ছা, আটচ্ছা, বাকী চাহ-পানী খালা?
উম, চাহ-পানী খালো।
আচ্ছা, বাকী ভালে আছে ঘৰত চব?
উম, ভালে। তুমি চাহ-পানী খালা?
মই চাহ-পানী খালো বাৰু কিন্তু এ, গাটো মানে অলপমান বেয়া গতে এতা কি কয়, গোটেই কেইটা আছো বাৰু ঘৰত হ'লেও মোৰ। অকণমান গাটো বেয়া কিয়নো মানে তোমাৰ আজি এটা একজাম আছিল।
অ,
একজাম দিব গ'লোঁ কিন্তু মানে মই আগৰ পৰা পঢ়া নাছিলোঁ।
উম,
ত' যোৱা কালি ৰাতিৰ পৰা আজি ৰাতিপুৱালৈকে পঢ়িছো আৰু তোমাৰ একজাম দিব গৈছো। তই সেইকাৰণে গাটো মানে বেয়া আৰু। আগৰ পৰা প্ৰস্তুতি নচলালে এনেকুৱা হয়ে স্কুলীয়া জীৱনতো হৈছে কলেজীয়া জীৱনতো হৈছে।
উম,
তেনেকুৱা, তুমি কেনেধৰণে বাৰু তুমি বাৰু কেনেধৰণে পৰীক্ষাৰ প্ৰস্তুতি চলাইছিলা?
মইতো ৰাতি দুটালৈকে এটালৈকে পঢ়িছিলো।
আটচ্ছা, আটচ্ছা।
উম,
বুজিছো।
আৰু মানে কি আছিলে মোৰ ঘৰত এটা মানে মেকুৰী বাটচ্ছা আছিলে হা পৰি-পৰি-পৰি পৰি মানে মই মানে পকাতে মানে বহি পৰো বা বিচনাতে ধৰা বহি বহি পৰি পৰি শুই যাওঁ মানে, শুই যেতিয়া যাও আকৌ বেক যদি এবো যি বাচ্চাটো হ'ব, উঠ', উঠ', উঠ'।
আত্ছা।
বুজিছো বুজিছো। এই কেতিয়াবা তোমাৰ এনেকুৱা হৈছে নে, মানে আজিকালি দেখিবলৈ পাও যে গোটেই ৰাতিটো পঢ়িব। কফি খাই কফি খাই টোপনি খতি কৰি পঢ়িব আৰু তাৰপিছত একজাম দিব যাব। এনেকুৱা দেখিছা নে বা তুমিও নিজে কৰিছানে? মই মই কিন্তু কৰিছো হা, মই মানে কফি খাই কফি খাই পৰীক্ষা দিব যাওঁ, তেতিয়া মানে টোপনিতো নালাগে আৰু।
উম, কফি খাই খাই পৰি, কি কৰিছা কফি খাই খাই?
মানে কফি খাই খাই একজাম নহয় বাৰু, মানে ঘৰতে মানে দুই গিলাচ মান কফি খাই লৈছো, মানে তোমাৰ টেষ্টৰ কাৰণে গা সেইদৰে নহয়, মানে গৰম পানীত কফি মিলাই দিছো। চেনি অলপ গুলি দিছো, খাই দিছো আৰু টোপনি নালাগে আৰু এতিয়া পুৰা মানে গোটেই ৰাতি সেনেকুৱা হিচাপত।
নাই কৰা পাই তেনেকে।
নালাগে বাৰু কৰিব, কিয় নালাগে জানা? মানে হাতৰ কপনি এনেকুৱা উঠে ন মানে তুমি পৰী ক্ষাৰ সেই কলমটোৱে তুমি আহ', তুমি পেজত মানে লিখিব নোৱাৰিবা এনেকুৱা মানে কপনি উঠে, মই যে কিবাকে লিখি ওলাই আহো আৰু এনেকে মানে পৰীক্ষা দিছিলো।
নিশ্চয় অ'।
ত' সেইবোৰৰ ভুক্তভোগী হৈ পিনে বাৰু উম'।
সেইকাৰণে পৰীক্ষাৰ কা মানে প্ৰিপেৰচন মানে প্ৰস্তুতিটো ন
ওম,
একদম ভালকে কৰিব লাগে, ধৰা তুমি গোটেই বছৰো নকৰিলাও। পৰীক্ষাটো চাপি আছে ত' তাৰ এমাহ আগতে ধৰা তুমি মানে কৰি ল'ব পাৰা তোমাৰ মানে কেপাচিটি আছে যে এমাহ মই গোটেই খিনি কভাৰ আপ কৰি ল'ম, ত' এমাহত তুমি নিজে এটা তাই মানে, এটা চিদোল বনাই ল'ব লাগে।
হয়, হয়, কিন্তু আচলতে কি হয় এমাহ নহয়, আচলতে এমাহ নহয়, আমি আচলতে এক দিনৰ বাবে এক দিনৰ বাবে, ৰখি থাকো, তেতিয়াহে মানে বৰ্তমান প্ৰজন্মটো আৰু মই নহয় বাৰু তেনেকুৱা, মানে আমি মান এইদিনৰ এই কাৰণে ৰখি থাকো পঢ়িবৰ কাৰণে, তেতিাহে মানে আমি ষ্টেটাচ দিব পাৰিম যে লাচিতৰ দেশৰ সন্তান এদিন পঢ়ি একজাম দিব যাম, ত' তেতিয়াহে মানে আমি দিব পাৰিম আমি সেইকাৰণে সেইকাৰণে নপঢ়ো আৰু আমি এদিনটো বাবে ৰখি থাকো। বৰ্তমান ট্ৰেন ট্ৰেন ফল' কৰিব লাগিলে মানুহে সেনেকুৱা হৈ গৈছে বুজিছা।
উম', উম', চোৱা মই পঢ়াত ইমানো ভাল নহয় সেই দুটা এটালৈকে পঢ়িপেলাই মানে কিবাকে ফাৰ্ষ্ট ডিভিজনতটো আনো আৰু।
আচ্ছা', আচ্ছা'। বুজিছো বাৰু মানুহৰ এফৰ্টছ বহুখিনি ধৰণে তোমাৰ মেটাৰ কৰে, তেতিয়াহে তুমি জীৱনতো আগবাঢ়ি যাব পাৰিবা নহয় জানো?
হম', হম'।
বাকী তুমি বাৰু কেনেধৰণে প্ৰস্তুতি চলোৱা পৰীক্ষাৰ আগমুহূৰ্তত?
উম',
মানে, তুমি পৰীক্ষাৰ বাবে ধৰো কেনে মানে পৰীক্ষাৰ বাবে তুমি কেনেকুৱা ধৰণে পৰিস্থিতি মানে প্ৰস্তুতি চলোৱা?
মইতো এটা মই চাৰ্ট এখন বনাই লওঁ।
আচ্ছা।
তাতে মানে কোনটো মানে কোনদিনা কোনটো কোনটো চাবজেক্ট পঢ়িম আৰু কিমান সময় মানে পঢ়িম সেইটো মানে এটা চাৰ্ট বনাই লওঁ মনলে সেইটোমতে কৰি যাওঁ মানে কি জানা বহুত আগৰ পৰা যদি কৰি থাকো নহয় এতিয়া পৰীক্ষা সময়ত পাহৰি যোৱা হয় তিনিমাহমান আগৰ পৰা পঢ়া আৰম্ভ কৰোঁ আৰু
হয়, হয়, ঠিকেই আছে বাৰু মানে বহুত আগৰ পৰা পঢ়িলে কি কৰিব লাগে তেতিয়া আচলতে আমি ৰিভাইজ কৰি থাকিব লাগে বস্তুবোৰ তুমি যিমান বাৰে বাৰে বিয়ৰি চাবা
হয়
ত' তেতিয়া ভাল মানে
উম সেইটোৱে মানে মই তিমাহ মানৰ পৰা আৰম্ভ কৰো তাৰ পিছত আৰু ৰিভাইজ কৰি থাকো আৰু
হয়, হয়, বুজিছো বুজিছোঁ
বাকী তুমি এনেই তোমাৰ স্কুলীয়া বা কলেজীয়া পৰীক্ষাৰ বাহিৰে, কিবা বেলেগ পৰীক্ষা আদি দিবলৈ ইচ্ছা কৰিছা নে দি পাইছা অলৰেডি?
দিছো চৰকাৰী চাকৰিৰ কাৰণে কিন্তু পোৱা নাই। নপৰাকে পৰীক্ষা দি আহিছোঁ।
অ', একো নাই বাৰু তোমাৰ দিয়াটো বহুত ডাঙৰ কথা, আচলতে তুমি এটলিষ্ট ট্ৰাই কৰাটো বহুত ডাঙৰ কথা বুজিছা।
বাকী যি নহওঁক মই ভাবো এনেদৰে অ', প মই ভাবো যে, আমি প্ৰত্যেকজন ব্যক্তিয়ে আজিকালি তোমাৰ পৰীক্ষাৰ আগত তোমাৰ ধৰা তোমাৰ বহুত বহুত ল'ৰা ছোৱালী নপঢ়ি-নপঢ়ি লাষ্টত কি কৰে, পৰীক্ষাৰ একদিন আগ তোমাৰ ছেট জি পি টি জেমিনি ইউটিউব গোটেইকেইটা অন কৰি ল'ব, গোটেইকেইতাত তোমাৰ ভেৰিয়াছ টাইপ অফ কুৱেশন মাৰি দিব এই গোটেইকেইটা চাই কিনে, পিছদিনা পৰীক্ষাত কিন্তু ভালো মানে, ভাল মাৰ্কেটো পাই দেই মই কোৱা নাই যে একদিনআগত পঢ়ি বেয়া হয় বুলি, ভাল মাৰ্কো পায়। মই দেখিছো মানে, নিজে আৰু মোৰ নিজৰো তেনেকুৱা হৈছে আচলতে।
বাবা।
অ', মানে আচলতে মই কোৱা নাই যে, আচলতে এইবোৰ বাৰু বহুত ভাল প্লেটফৰ্ম। কিন্তু আগৰ পৰা যেতিয়া পঢ়ি থাকিবা, তুমি অকল এই মুখস্থ বিদ্যা বুলি যে কয়
উম।
সেইটো তোমাৰ সেইটো তোমাৰ তেতিয়া নাথকে তুমি তেতিয়া আগৰ পৰা পৰি থাকিব সেইটো সঁচাকে তুমি একজন জ্ঞানী ব্যক্তি বা এজন নলেজেবল এজন ছাত্ৰ। কিন্তু তুমি যদি এদিন পঢ়ি যাবা সেইটো কথাত মুখস্থ বিদা বুলিহে ক'ব।
উম।
উম।
বা এদিনতে ইমান মুখস্ত কৰিব পৰা তোমাৰ পা পাৰা দেই মইতো নহ'ব মোৰ হ'লওঁ ন মই ইমান লেট-লেট পঢ়ি পেলাই এনেকে মাৰ্কচ আনো। মোৰ ঠাইত চাগে সেই বেলেগ কোনোবা হলে টো চাগে কিমান ৰিজাল্ট ভাল কৰিলে হয়।
আচ্ছা-আচ্ছা একো নাই বাৰু, তেনেদৰেতো সকলোৰে-সকলোৱে জীৱনত আগ় বাঢ়ি গৈছে দিয়া চোন কোনোবা এটা বেলেগ বেলেগ ফিল্ডত নহয় জানো
হম হুম।
বাকী কোৱা কেনেকুৱা ধৰণে প্ৰস্তুতি চলালে তোমাৰ হয়তো আহিবলগীয়া প্ৰজন্মই কেনেদৰে প্ৰভাৱিত হ'ব?
বুজি নাপালো আকৌ'বাৰ কোৱা আকৌবাৰ কোৱা?
অ', মানে মই কৈছো যে তোমাৰ ধাৰণা অনুযায়ী যে, আহিবলগীয়া প্ৰজন্মই কেনেধৰণে পৰীক্ষাৰ প্ৰস্তুতি চলাব লাগিলে, নিজৰ জীৱনটোত এটা ভাল ফলাফল পাব?
সেইয়াই তেওঁলোকে মানে উম, নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব।
উম।
যে, মই পৰীক্ষাটো মোৰ ভাল হ'ব মই পাৰিম। আৰু এটা মানে পৰিকল্পনা কৰিব লাগিব ন, যে মই কেনেকে পঢ়িম, কেনেকে পঢ়িলে নপঢ়িলে মানে মোৰ ৰিজাল্টটো ভাল হ'ব। মোক কেনেকে ধৰণৰ নাম্বাৰ ল'ব লাগিব। মই, এইটো মোক ইমান পাৰ্চেন্টেজ লাগিব। ইমান নম্বৰ লাগিবই ত মই সেই হিচাপত এনেকে পঢ়িব লাগিব এনেকে ধৰণৰ। আৰু।
আচ্ছা-আচ্ছা বুজিছো-বুজিছো।
খুব ভাল এটা তোমাৰ ধাৰণা আৰু ভৱিষ্যত প্ৰজন্মক লৈ। আৰু তুমি এনে কি ভাবা যে, আমাৰ আহ বৰ্তমান প্ৰজন্মটোই? তোমাৰ তোমাৰ বহুত আগৰ পৰাই পঢ়েনে পৰীক্ষাৰ আগত পঢ়ে বুলি ভাবা তুমি তুমি তুমি নিজে দেখিছানে তোমাৰ ধৰা তোমাৰ তোমাৰ কাজিনে হওঁক বা তোমাৰ নিজৰ ভাইটি ভণ্টি আছে যদি তেওঁলোকক দেখিছানে তেওঁলোকে কেনেধৰণে পৰি প-প্ৰ-প্ৰ চলাই।
এ সেইটোৱে পৰীক্ষাৰ আগতহে পঢ়ে আজিকালি।
আচ্ছা, আৰু বহুতে তোমাৰ গেপটোৰ বাবে ৰখি থাকে নহয় যে। পৰীক্ষাৰ মাজত যে আমি যে মাজে মাজে গেপ পাওঁ যে।
হুম, হুম।
মানে গেপটোৰ বাবে ৰখি থাকে হয়নে, তুমি কি কৰিছিলা বাৰু?
মই, মই ৰখা নাই বুলি নহয় হা। মই তোমাৰ উম, এইচ এছ ফাৰ্ষ্ট ইয়াৰতে এইটো কৰিছিলোঁ।
আচ্ছা।
তাৰ পিছত মই ৰিজাল্ট একদম মোৰ বেয়া হ'ল।
অ'।
তাৰপিছত আকৌ চেঞ্জ কৰিলোঁ, চেঞ্জ কৰি আকৌ সেইয়া আগৰ ফৰ্মত
বুজিছোঁ বুজিছোঁ।
কিন্তু কিছুমানে মিলাই লৈ কিছুমানে কৰি ল'ব পাৰে। তুমি চাগে কৰি ল'ব পাৰা।
অ' মোৰ কিবাকে হৈ যায় মই মানে সেই এই প্ৰকাৰৰে। তোমাৰ চেটজিপিটি জেমিনি গোটেইকেইটা একেল একেলগে নোলালেও। মই মানে আগৰ পৰা প্ৰিপেয়াৰ থাকেই ইউটিউবৰ ভিডিঅ' কেটামান ডাউনলোড পঞ্চাছটা মান ভিডিঅ' ডাউনলোড কৰি থৈ দিওঁ। আগৰ পৰাই। মই মানে তোমাৰ পলিটেকনিকো পঢ়াৰ কথা আছিলে ঘৰৰ পৰা মানে বহুত জোৰ কৰিছিলে মই সেইটো বিষয়ত নগ'লো বাৰু।
হুম, হুম।
কাৰণ মোৰ যিটো ইচ্ছা মই শেষত সেইটোৱে কৰিলোঁ মানে তে মানে মই জানছিলোঁ যে পেড এক্সাম আহি আছে গতিকে মই একেলগে পঞ্চাশটা মান ভিডিঅ' ডাউনলোড দি থৈছিলোঁ কাৰণ মোৰ যিটো বস্তু ইনট্ৰেষ্ট নাই সেইটো বস্তু মই আগতীয়াকৈ প্ৰস্তুতি কেতিয়াও মানে নচলাও কিন্তু কিন্তু ঘৰৰ মানুহৰ বাবে মই পঞ্চাশটা মান ভিডিঅ' ডাউনলোড কৰি পঞ্চাশটা মান ভিডিঅ' চাই কিনে মই এক্সাম দিব যাম বুলি ভাবিলোঁ। কিন্তু তেতিয়া মানে ইলেকশ্যনৰ কাৰণে আমাৰ ঘৰৰ পৰা মানে নোহোৱা কৰি দিছে সেইটো এক্সাম নাই তেতিয়া তুমি মানে ডাইৰেক্ট বৰ্ডৰ ক্লাছ টেনৰ বৰ্ডৰ থ্ৰ দি মানে এডমিশন পাই যাব আৰু। ত' মই এনে এনে এইবিলাক কৰি আছিলোঁ।
হম, ডাই ডাইৰেক্ট পাই গ'লা।
মই নগ'লে মোৰ ইচ্ছাই নাছিল মানে ক'লো নে মোৰ ইচ্ছাই নাছিল বুলি লা- লাষ্টত মই লাষ্টত মই ঘৰক বুজাই বুজাই নপঢ়িলোঁ মানে সেইটো বিষয় পলিটেকনিকত মই নগ'লোৱেই, মোৰ তোমাৰ অ' মোৰ মানে কলা বিষয়ত খুব ইচ্ছা আছিল তোমাৰ অ' আৰ্টচ।
হম, হম, হম, তোমাৰ মেজৰ কিহত আছে মানে?
মোৰ এডুকেশ্যনত আছে, মই -মই - মই বি এ ফাৰ্ষ্ট ছেমহে।
হা- হা- হা, মেজৰ লৈছা তুমি?
অ, হয় ইডুকেশ্যনত।
অ'। ঠিকেই আছে। অ' দিয়া ঠিক আছে কথা পাতি ভাল লাগিল ধন্যবাদ।
ধন্যবাদ দিয়া।